কি কৰিছা?
মই এয়া আছিলো, এই কাম এটা কৰি, তুমি?
মই আছিলো এনে, বাহিৰতে বহি আছিলো।
অ, চবৰে ভাল? ভাত পানী হ'ল? হ'ল, তোমালোকৰ?
আমাৰ নাই হোৱা, বনাই আছে আৰু হ'ব।
হয়, বাকী মাহঁতৰ ভাল?
উম, ভালে তোমালোকৰ ভাল নে কি?
ভাল ভাল চবৰে ভাল, আজি চাডেন মনত পৰিল যে।
এই চাদেন মনত পৰিলে মানে ভাবিছো, কি আমি মানে এনেকে খানা এটা প্লেন কৰো নেকি গো গোটেইখিনি লগৰ মিলি পেলাই সেইটো কাৰণে তোমাক ফোন কৰিলোঁ তুমি মিলাব পাৰিবা যে তেতিয়া।
অ, ভালেই ভাবিছা। বাৰু দেই কথাটো পাৰি, যিহেতু চামাৰ ভেকেচনো আহি আছে। যিহেতু বন্ধৰ দিন আহি আছে ন।
উম।
চবৰে একো প্ৰব্লেম দেখাই নহয় থাকে এটা সেইটোয়ে। খানা কি কৰে কি নকৰে বনোৱা কৰা।
প্ৰব্লেমটোতো হ'বই তোমাৰ মানে তোমাৰ দহ পোন্ধৰটা হ'লেওতো কিমানখিনি আছে পোৱালি ন।
উম।
ত' কাৰণে মই মানে আজি ভাবিলো মানে ফটকে মানে এই ইনষ্টাগ্ৰামত এনেকে ৰিল দেখি থাকোতে। তেতিয়া ভাবিলো কিয় অ' আমিওতো খাব পাৰো আগতেও এবাৰ প্লেন কৰিছিলো তেতিয়াও নহৈছিল যে।
উম, নহয় বাৰু পাৰি এতিয়া এনেকে খানা এটা। আকৌ ইটোৱে প্ৰব্লেম নাখায় সেইটোৱে প্ৰব্লেম নাখায় আকৌ। সেইবিলাকেহে এতিয়া। কথাটো পাতি চাব লাগিব তোমাৰ ধৰা আকৌ বজাৰ সমাৰৰ কথা আছে।
হম। ওচৰে পাজৰে খাবলৈ লাগিব মানে ছোৱালীবোৰকতো বেছি দূৰ যাবলৈ নিদিব নে ল'ৰাবোৰক দিব ছোৱালীবোৰক আকৌ নিদিব নহয়।
উম, বনোৱা কৰা কথা আছে বনোৱা কৰা ছোৱালীবোৰে লাগিব লাগিব।
উম, সেইটোৱে আগতে মিলাই জোলাই ল'ব লাগিব আকৌ গৰমো নহয়। সেইটো এটা কথা হয় বাৰু দেই।
গৰম সেইটো এটা কথা।
উম, মই তোমাক ক'লো আকৌ তুমি তেতিয়া মানে ল'ৰাবোৰৰ লগত কথাত পাতিবা মানে ল'ৰাবোৰৰ মানে বেছিকৈ ওলালে তেতিয়া মানে ছোৱালী তেনেকে ছোৱালীটো বেছি নোলাব এনেও ল'ৰাবোৰকে বেছি ওলাব।
উম, ধৰা তোমাৰ তাৰিখটো কেনেধৰণে কৰিলে ভাল হ'ব তুমি কোৱা আকৌ।
চবৰ এতিয়া কি মিলে অ' কোন কেতিয়া ক'ত ফ্ৰী থাকে আকৌ সেইটোৰ ওপৰতহে হ'ব আৰু মই কোৱা মতেতো নহ'ব।
কিন্তু বাকীকে মিলোৱা হয়।
উম। মই কেইজনীমানৰ লগত কথা পাতিছোঁ সিহঁতে কৈছে কি অ', হ'ব চাই ল তই কি কৰ কবি মোক আৰু তেনেকে নহয়ে গ্ৰুপ চুপ খুলিব পেলায় কথা পাতিব লাগিব।
খুলিব পাৰি বাৰু ন বাকী।
সেইটোৱে কিন্তু আগতে তোমাৰ মানে আ পাৰ্চনেলি কথা পাতি পাতি ল'ব লাগিব।
কিছুমানে কাজিয়া লগা আছে এইটো
অ', সেইডাল হ'ব নহ'ব আৰু সেইটো হ'লে ভাল নালাগিব আৰু লগৰ যিহেতু যাম আৰু ইমান বছৰৰ পিছত। তাৰপিছত কোন ক'লৈ কি কৰিবলৈ গুচি যাম ঠিক নাই কেতিয়া লগ পাম।
বাকী তুমি এতিয়া খানাটো কি কৰিম বুলি ভাবিছা?
হা কি কৈছা শুনি পোৱা নাই?
খানাটো কি কৰিম বুলি ভাবিছা?
খানাটোৱে কি কৰিবা আৰু ভাত। হ'ব আৰু ব্ৰইলাৰ হ'ব। বাকী সৰু সুৰাকে চাগে এইবোৰ চিপচ চিপচটো নিবয়ে।
উম, তেনেকে বেছিও কৰিব লাগে বেছি আমি পোৱালীবোৰেহে থাকিম পোৱালিবোৰে কিমানেনো কোনেনো কি বনাব।
উম। এ জোগা, কেনেকুৱা মান জেগা, মানে ভাল হ'ব, মানে ধৰা কি ওচৰতে। আৰু মানে ওচৰত ভাল জেগা লগত, ছোৱালীবোৰকতো দূৰ যাব নিদিবই না।
হা, তোমাৰ আৱাজটো অহা নাই ভালকে।
শুনিছা।
অ', কোৱা।
পিকনিক স্পতট খাব লাগিব।
তে কথা-বতৰা পাতিবাচুন, ল'ৰাবোৰে তোমালোকে জেগাবোৰ জানিবা যে।
সেইটো কাৰণে, এতিয়া আকৌ বিচাৰিব যাব লাগিব।
তোমাৰ আৱাজটো কিবা শুনি পোৱা নাই দেখোন, অ'।
এ লিড তুমিয়ে ল'বা আৰু দিয়া।
তুমি লোৱা, আৰু কোনোবা এটা কৈ পেলাই চোৱা, তোমালোকে মিলি-জুলি লোৱা।
তাকে এতিয়া, কি হয়, কি নহয়, বা এতিয়া কোনে কি কয় খাওঁ, নাখাওঁ।
মানে এতিয়া গৰম দিন নহয় জানো, এনেটো ঠাণ্ডা দিনতো আমি এটা পিকনিক সবেইে খাওৱে, ফেমিলি হওক ফ্ৰেণ্ড হওক। স্কুলৰ হওক, কিবা হওক না। তুমি এতিয়া আকৌ, তোমাৰ আজিকালি আকৌ গৰম দিনত জানোঁ চব জানোঁ নদীৰ পাৰ নাযায় জানো। নদীৰ পাৰ যিহেতু যোৱা হয়ে, তাতে এটা খানা খাই দিলেই হ'ল সৰুকে।
পাৰি বাৰুতে, আকৌ বতৰৰ কথা আছে, বতৰৰ ধৰা, আমাৰটো বাৰু কথা নাই ল'ৰা মানুহৰ। ছোৱালী মানুহ বিলাকৰ আকৌ দিগদাৰ হ'ব নহয়।
উম, এইটো মাহত দিগদাৰ হ'ব চাগে দে, এইটো মাহত চাগে নহ'বই। এইটো মাহ জানো, বাৰিষা মাহ নহয় জানো।
উম, বতাহ-চতাহ
উম, আমাৰ আকৌ, ইয়াত কেতিয়া বৰষুণ দি দিয়ে, কেতিয়া ৰ'দ দি দিয়ে, একো ধৰিবই নোৱাৰো।
ধৰা, কিবা-কিবি, বেয়া বস্তুৰ মাজত খাবলৈ
উম।
ভাল হোৱা নাই কথাটো। বহুত ৰিস্কৰ কথা হৈ যায় সেইপাৰ, চাই ল'ব লাগিব অহা বছৰ। কি কৰে কি নকৰে
পাৰিলে চাগে, এনেকে চাগে, ওলাব চাগে, পেৰেঞ্চো চাগে এটা, দুটামান ওলাব চাগে, মাক-বাপেকবোৰ।
উম, মানে এটা কথা পা তোমাৰ ডাঙৰ বোৰ গ'লেও মানে ভাল হয়, এটা মানে তোমাৰ মানে দিগদাৰ, কিবা এটা চাইডৰ পৰা মানে দিগদাৰ নহয়গৈ আৰু, মানে এটা চিকিউৰিটি মেইনটেইন হৈ থাকে।
কিয় এটা আমি ফ্ৰেণ্ড চাৰ্কোল তো যদি কমফৰ্টেবল হয়।
সেইটো হয়, কিন এনেকে ক'ব কি তুমি অ', ছোৱালী মানুহ খিনি যাব। সেইটোকাৰণে, তোমাৰ ঘৰৰ পৰা কোনোবা মানুহ গলে ভাল হয় বুলি কব।
এই বনোৱা কৰাটো কোনে কি ক'ত কৰিব বা?
বনোৱা কৰাটো বাৰু ছোৱালীবোৰেই কৰেই, বাকী কিছুমান ল'ৰাই কৰা তোমালোকেহে বাৰু নকৰা তোমালোকে আমাৰ মাজতো কিছুমান লগৰ আছে নহয় ল'ৰাবোৰ কৰে। এ তুমিও শিকিব লাগে কৰা চৰা সেইবোৰ।
এইবোৰ এ তেনেকুৱা মানুহ
কৰিবা কৰিবা, নিজৰ তেতিয়া তোমাৰ তোমাৰ পিছতকে লাভ হ'ব। কেতিয়াবা ক'ৰবাত থাকিব-চাকিব গ'লে, অকলে কিবা পঢ়িব গ'লে বা কামত গ'লে।
থিকে ইমান ইণ্টাৰেষ্টিড নাই বাৰু ইমান।
এ ভাল হয় আৰু মানে তেতিয়া সহায় হয় আৰু মানে ইজনৰ আৰু।
বাকী ভালে আছা তুমি? ধৰা ফিজিকৰ ধৰা অলপমান।
উম। উম আছোঁ আৰু ঠিক থাকে। তোমাৰ এই এডমিছন-থেডমিছন লৈ আহিছে। তোমাৰ কি কি বা এইবোৰে এ মাথা-চাথা মাৰি আছোঁ আৰু থাক কা চাকা এইবোৰ।
কিবা খেলা ধুলাত লৈ ল'বা, লোৱা যদি। ফিটনেচটো ভাল থাকিব কাৰণে।
ভাবিছোঁ।
ভালেই ভাবিছা।
উম, তুমি জানা নেকি তেনেকে ক'ৰবাত চুইমিং-তুইমিং ভাল?
মই কোচ হয়, চুইমিংৰ।
অ', হয় নেকি?
উম অঁ যদি বিচাৰা, মই তোমাক হয়, জয়েনিং কৰিব লাগিব তুমি।
অঁহ, মইতো বাৰু এতিয়া নাযাম, গ'লে তোমাৰো আৰু এক-ডেৰ মাহৰ মানত পিছতহে যাব পাৰিম। তেতিয়াই মানে তোমাক কণ্টেক্ট কৰিব লাগিব।
ঠিক, তোমাৰ বি টুৱেন, টুৱেণ্টি-ফাইভ হাণ্ড্ৰেড ল'ব। টুৱেণ্টি-ফাইভ হাণ্ড্ৰেড তুমি থ্ৰী মান্থচ শিকিবানে? লচ হৈ যাব। এমাহ নহয়, গোটেই ইয়াৰটোৰ কাৰণে থাকে ঘৰত তোমাৰ চিজনেল বুলি কয়। এইটো ফিফটিন ইয়াৰ্চ উপৰত হয়, ধৰা তুমি বুলি ভাবিছা, ধৰা এতিয়া তুমি এপ্ৰিলত লৈছ- ত', টু, টুৱেণ্টি ফাইভ হানড্ৰেড টেন, কিবা গোটেই ইয়াৰটো থাকিব, একেবাৰে অক্টোবৰ লৈকে অহ' নৱেম্বৰ লৈকে। অক্টোবৰ নৱেম্বৰ লৈকে। এতিয়া ধৰা তুমি, আগষ্টত লম বুলি, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ- কেইটা মাহ থাকিব? খন বাহিয়ে যাব।
উম, আজিকালি তোমাৰ একে এইবোৰ মানে যে গৰম দিন থাকে যে বেছি দিন
উম, মানে আও তেওঁ যি ভাবা তুমি।
উম, মই আকৌ মানে এইফিলে আছোঁ যে, তালে গৈ লওঁ।
উম।
এইফালে, ইয়াত ত', মানে কিবা-কিবি ক্লাছ আছে। পতককে এৰি থৈ যাব নোৱাৰো যে, কোৰ্চ কেইটাটো কমপ্লিট কৰি যাব লাগিব। এনে পইচা ত', আকৌ এনেই যাব নহয়। মানে তোমাৰ চুইমিংটো শিকিলে কি হয়, বাহিৰত ফুৰিব-চুৰিব গ'লে তোমাৰ লাভ হ'ব না, সেইটো কাৰণে।
উম, বহুত বহুত বেছিকে হয়, চুইমিংটো বহুত ইম পৰটেন্ট হয়। আৰু চবফালৰ পৰা বডি ফুল ষ্টেমিনা আহে। ইয়াত মই নিজে ট্ৰেইন কৰাম, মানে চ' ভালে থাকে বডৰ ষ্টেমিনা আহে।
উম হম, শিকিব লাগে মানে যিমান পাৰে, শিকিব-চিকিব লাগে আৰু। পিছতকে নিজৰ কাৰণে ভাল এনেও চাই থ কাৰ, স্বাস্থ্য কাৰণেও ভাল হ'ব। ক'বলে ফুৰিব যোৱা, কিবা আমি ইমাৰ্জেন্সীটো দৰকাৰ পৰি যাব কেতিয়াবা।
উম, উম। তাৰ বচাব কাৰণেটো অলপ হেল্প কৰিব পাৰিব না।
উম, হুম।
উম, তেনেকুৱা এটা কথা।
তোমাৰ বাৰু তেতিয়া পিছতকে কথা পাতিবলে মাহঁতক আজি কৈ পেলাই মই চাম। তাৰপিছত তোমাক এইটো কি কয় যে তিয়া মানে তালে যাম তেতিয়া তোমাক ভালকে মানে ফোন-চোন কৰিবলে কথাটো পাতিব লা গিব, তুমিয়ে যদি কষ্ট হয় মানে ভালে হ'ব, লগৰ এটা হ'লে মানে ভাল হয় না তে মানে অলপ জানা শুনা হৈ থাকে বস্তুবোৰ অলপ ভালকে বুজি - চুজি পাম।
টুৱেণ্টি ফাইভ হানড্ৰেড অলপ পৰা শিকিলে আৰু ওৱান মান্থ মানত।
উম ঠিকে আছে, তোমাৰ পইচাটো তোৰটো চাই ঠিকে আছে অ তোমাৰ মানে শি
ফিফটিন ইয়াৰ্ছ এইটো তোমাৰ ধৰা, ফিফটিন ইয়াৰ্ছ ধৰা তোমাৰ তোমাৰ এনেকুৱা। হয় ওৱান ইয়েৰ, ওৱান ইয়াৰে হয় ওৱান ইয়াৰ এডমিশ্বন এণ্ড মান্থলি এইট হাণ্ড্ৰেড কে, ফিফটিনছ ইয়াৰছৰ তলৰ আপোনাৰ।
উম।
আগদিনা লৈ লোৱা। এই পিলামৰ পৰা উলাও যে।
কেতিয়াবা দেৰিয়ে হয়গে, দেৰি হ'লে আৰু লৈ ল'ম আৰু এনেও অলপ কিবা গৰম দিনটো বহুত দিনেই থাকে নহয়।
পাৰিবা, ইটো অনলাইনত পাই যাবা তুমি আৰামচে।
তুমি আছা নহয়, শিকাই দিবা আৰু অলপ সহায় - চহায় কৰি দিবা আৰু তাতে।
উম কৰি দিম চিয়ৰ
তুমি কিমান দিনমানৰ পৰা শিকাই আছা?
নাচ কৰি আৰু আছোঁ মই শিকাই আছোঁ।
অ, বহুত বহুত দিনৰ পৰা শিকাই আছা দেখোন।
উম উম। এতিয়াবা কি হৈছে, কি মতামত লৈছে আমি
কি কি বস্তু একেবাৰে চু অ চুট - তুট কেপ - চেপ চাগে কিবা কিবিটো লাগিব ন তেনেকুৱা বস্তু?
কিবা জামাৰ এপ থাকিব, ড্ৰেছ থাকিব, ড্ৰেছৰ এছ এপৰ এক্সট্ৰা পইচা।
আজি মোৰ অৰ্ডাৰ কৰাৰ পৰা অহা নাই।
কিমান লয় সেইবোৰত?
ওৱান ফ'ৰ হাণ্ড্ৰেড। ছামথিং বা ছোৱালী এইবোৰ বা ছিক্স হাণ্ড্ৰেড ছামথিঙত পৰে আৰু কেপবোৰ ফ'ৰ হাণ্ড্ৰেড, টু হাণ্ড্ৰেড। এনেকুৱা।
তোমালোকে এনেই এইটো কিহৰ শিকোৱা তোমাৰ পুখুৰী নে পুল নে
পুখুৰী আছে, পুখুৰী আছে, পুখুৰী আছে, পুখুৰী হ'ল খেতি লাষ্ট।
উম নাই তেজপুৰতটো বহুত আছে ন?
উম, বহুত না দুটাই আছে আৰু এটা পুল আছে সেইটো তোমাৰ ধৰা অলপমান হাই ৰেংকৰ মানুহবোৰে
উম।
যিমান পাৰা পিকনিকটো কথা পাতিম বোলো, উম। উম। এতিয়া হ'ব বোলোঁ পিকনিক, ভাত জানো কি বনাইছে গম পোৱা নাই। তোমালোকৰ?
আমাৰ পনীৰ বনাইছে নেকি, মোৰ তেনেকুৱা লাগিহে আছে মানে মই দেখোতে মানে পনীৰ বনাই থকা নিচিনা দেখিলোঁ।
অ' দিয়া হ'ব তেনে।
অ' ঠিকে আছে তুমি এইবোৰ খবৰ-চবৰ কৰি পেলাই মোক ক'বা তোমাক মই জনালোঁ আৰু মানে এইটো আমি কেইজনীয়ে প্লেন কৰিছিলোঁ যে, তোমালোকেও ল'ৰাবোৰে কথা-চথা পাতি পেলাই ক'বা।
হ'ব, হ'ব।
ঠিকে আছে দিয়া।